হেল্ল' হেল্ল'
আহ শুনিছেনে?
শুনিছোঁ শুনিছোঁ, অ' তুমি শুনিছ কি কৈছিলা?
ভালেই নে আপোনাৰ?
ভালে ভালে।
অ' অ' আছে, আছো আছো। ভাত খালে?
ভাত খোৱা বোৱা হ'ল বাৰু। ভাত খাই তোমাৰ এনেই বহি আছিলোঁ। তোমালোকে খালা?
অ' খালো দিয়ক। ঘৰত ভালেইনে চবৰ?
ঘৰত ভালেই বাৰু। তোমালোকৰ ঘৰত, ভ বাকী মাহঁতৰ চবৰে ভালেই চাগে? আাগৰ
অ' মাহঁতৰো ভালেই। এই অলপ আগতে, কেইদিনমান আগতে, গা বেয়া আছিলে। এতিয়া পাইছে পাইছে এতিয়া ভাল পাইছে।
বহুত দিনৰ মূৰত ফোন বহুত দিনৰ মূৰত ফোন কৰিলা বহুত দিন হ'ল খবৰ খাতি নায়েই, মই ভাবো ভাবিছোঁ বহুতদিন হ'ল দেখোন ফোননচোন একো পৰা নাই কি পাহৰিলেই নেকি এনেকৈ বুলি ভাবিছোঁ এনেই কি মনত পৰিলে আজিত তুমি ফোন কৰিলা, বহুত দিনেই হ'লতো ফোন নকৰা ন।
অ' বহুত দিনে কৰা নাই, এই সময়ো নহয় যে। বহুত ব্যস্ত থকা হয় ন, সেইটো কাৰণেই এনে হেৰি ন ফুৰিব ফুৰিব গৈছেনে নাই কৰ'বাত?
ফুৰিব তেনেকে, এতিয়া যোৱা নাই, মাজতে গৈছিলোঁ। কিন্তু এতিয়া যোৱা নাই। আকৌ এতিয়া যাম, যাবতো লাগিব এতিয়া। গৰম বন্ধ পাইছেহি, তেতিয়াতো যাব লাগিব। তোমালোকে গৈছা? চা নেকি কেইটা দিনৰ ভিতৰত কবালৈ?
এইকেইটা দিনত নাই যোৱা। মই যোৱা জানুৱাৰীতে গৈছিলোঁ। অ', টাৱাং গৈছিলোঁ। ইয়াৰ পৰা, তেজপুৰৰ পৰা বাইক ৰাইডত গৈছিলোঁ। তাৰ পিছত, এই পিছত মানে এই জানু জুলাইত হেৰিলে যোৱা কথা আছে, শ্বিলঙলে।
অ', শ্বিলংলে
অঁ খুব ভাল জেগাটো, ধুনীয়া ন জেগাটো?
ভাল, ভাল, ভাল। শ্বিলংতটো বহুত ভাল, মও মাজতে মানে, গ'লোঁ তোমাৰ। আমি এনেকৈ উৰিষ্যা গ'লোঁ। উৰিষ্যাটো বহুত ভাল, বাৰু। উৰিষ্যা তোমাৰ জগন্নাথ। পুৰিলৈ গ'লো, তেনেকে আমাৰ মানে, ইয়াৰ পৰা গৈছিলে, গাঁৱৰ পৰাই গৈছিলে, তেনেকে। মানে উলিয়াইছিলে আৰু উলিয়াওঁতে আমি গ'লোঁ, ট্ৰেইনতে গ'লোঁ। তোমাৰ উৰিষ্যাও চাবলৈ বহুত ধুনীয়াই আৰু তোমাৰ শ্বিলং গৈছিলা ন।
শ্বিলং যামহে, জুলাইত প্লেনিংটো কৰি আছোঁ। উম, ভালকে প্লেনিং শ্লেনিং, অঁ ইচ্ছা হেৰি অ' এতিয়া লেনশ্লাইড বোৰো হৈ আছে যে।
অ', সেইটোৰ কাৰণে অসুবিধা।
সেইটো কাৰণে অসুবিধা হয়, তাকেই। সেই কৰি, এনেই হেৰি যে উৰিষ্যাত কিমান দিন হ'ল যোৱা?
উৰিষ্যা ও বেছি দিন হোৱা নাই। মাজতে আমি গৈ আহিলোঁ, কিন্তু বহুত ধুনীয়া। উৰিষ্যা যাবলে ভাল লাগে। এ তোমাৰ মানে বহুত ধুনীয়া লাগে, জগন্নাথ পুৰী শুনিছাইতো নাম টো জগন্নাথ পুুৰী মানে বহুত ধুনীয়া আৰু আ আমি তেনেকে জগন্নাথ পুৰী গ'লো, তাৰপৰা তোমাৰ এনেকে আমি আ, চিল্কা হাট চালোঁ, এনেকে গোটেইখিনি চাই আহিছোঁ, আৰু তাতে তোমাৰ বহুত ধুনীয়া লাগিলে বাৰু, গৈ পেলাই। তোমাৰ বা তাৰ পৰা আকৌ তোমাৰ মাজতে তোমাৰ এনেক কে গুহাটী নতুন পাৰ্ক কেইখন খুলিছে ন।
অ', গুৱাহাটীত।
গুৱাহাটীত নতুন পাৰ্ককেইখন খুলিছে, তালৈ গ'লোঁ। তাত তোমাৰ চালোঁ অ', শ্বহীদ বেদী, শ্বহীদ বেদী চালোঁ।
হয় হয় হয় গুৱাহাটীত কিন্তু আৰু এই প্লেনেটৰিয়ামটোও আছে ন বৰ ধুনীয়া লাগে চাই। ছোৱালীয়েটো কৈয়ে আছিলে। অ' গুৱাহাটীত প্লেনেটোৰিয়ামটো উম।
এতিয়া জুলাইত তোমালোকৰ কোন ফেমিলি যাব চাগৈ?
ফেমিলিয়ে যোৱা কথা আছে, আমি ইয়াৰ পৰা প্ৰথম ধৰক গুৱাহাটী যাম। তাৰ পিছতহে হেৰিলে শ্বিলঙলৈ যোৱা কথা ভাবিছোঁ।
অ', তাৰপৰা তোমাৰ ধৰা কেক কেইজনমান যাবা তোমালোকৰ?
আমাৰ পাঁচজন।
পাঁচজন যাবা, পাঁচজন হলেও তোমালোকেতো ৰুম ভাড়া কৰিব লাগিব। তাত তোমাৰ হোটেল ল'ব লাগিব চাগৈ।
হোটেলো, হোম-হোম ষ্টেও পায় নহয় তাতে। নিজে খোৱা বোৱা বনাই ল'ব পাৰি যে।
অ', এইটো কৰি ল'ব পাৰে হেৰি কৰি পেলাই। সুবিধা হয়, সেইটো হয় বাৰু তোমাৰ আৰু, লগতে তোমাৰ কেইদিনমানৰ প্লেন কৰিছা?
প্লেন মানে আমি ধৰক প্ৰথম দিনাখন ইয়াৰ পৰা গুৱাহাটী গ'লোঁ। তাৰ পিছত এ এ তেজপুৰ পৰা ধৰ গুৱাহাটী যাওঁতেই আৰু তিনি ঘন্টা চাৰে তিনি ঘন্টা লা লাগিয়ে যায় নহয় জানো তাৰ পৰা অ' এদিন গুৱাহাটী থাকি ৰেষ্ট দি পেলাই পিছৰ দিনাখন ধৰক শ্বিলঙত গলো। দুদিনমান থাকি ছাকি কি তাৰপিছত আকৌ ৰিটাৰ্ণ গুৱাহাটী আহি প্লোনটেৰিয়াম এইকেইটা আকৌ একলেন্ড
অ' এতিয়াতো পুৰা একলেন্ডটো পুৰা ভিৰ হ'ব তোমাৰতো, তোমাৰ যদি তুমি দেওবাৰেতো জোৱা যদি দেওবাৰেতো পূৰা দিনটো পুৰা ভিৰ থাকে একোলেন্ড এতিয়া আৰু তেতিয়া টো বহুত দাম হয় তোমাৰ একো আনশ দেও বাৰ দিনা চানে তোমাৰ নশ টকা হৈ যায় টিকেটৰ তোমাৰ।
হয় হয় হয়।
এশ টকা তোমাৰ সৰু বাচ্ছা হ'লে তোমাৰ মানে আঠশ টকা লয় আৰু যদি তোমাৰ ডাঙৰ হয়, ডাঙৰ হ'লে তোমাৰ ন শ টকা লাগি যায় মানে তোমাৰ দিনটোৰ কাৰণে হৈ যায় সেই দিনটো গোটেই আৰু তুমি দিনটো তাৰমানে তাতে ভিত ভিতৰতে থাকিব পাৰিবা গোটেই দিন তোমাৰ ৰাতিপুৱাে যেইটাত সোমালা আৰু তাৰপাছত তুমি আৰু নোলোৱাকৈ তোমাৰ মানে নিজ ওলালে তোমাৰ সেয়ে পুৰা নশ টকাত মানে থাকিব পাৰিবা, কোনো ধৰক দিনটোৰ কাৰণে লৈ ল আৰু। মানে সেইটো কাৰণে কিন্তু মজ আমিও যাম বুলি ভাবিছিলো, একোলেন্ড বহুত মানুহ গৈ আছে আমি এনেকে ফটো পাই আছো, ভাল লাগে দেখি। দেখিলে যাওঁ যাওঁ লাগে। কিন্তু যোৱা হোৱা নাই তোমালোকে বাৰু গৈ আহা তেতিয়া তোমালোক গলেও ফটো পাম দেখিম তেতিয়া তেতিয়া তোমাৰ আকৌ আমিও যদি পাৰোঁ আকৌ আহি আছে জুলাই মাহ গৰম বন্ধ তেতিয়া যদি পাৰো তেতিয়াও যাব পাৰিম তোমালে তোমালোকে গৈ অহা আগতে আগতে আগত আগতে গৈছে চাগৈ তোমালোকৰ কোনোবা
আৰু শ্বিলং এনেই যোৱা নাই এনে গুৱাহাটী গৈ থকা হয় বাৰু কিন্তু এই ফুৰাহে নহয়গৈ মানে।
ফুৰা সময় নহয়গৈ আৰু তোমাৰ গুৱাহাটীত নহ'বো আৰু গুৱাহাটীত চাওঁ বুলি ক'লে তোমাৰতো কি ঢেৰ বস্তু আছে।
ধেৰ বস্তু থাকে মানে এ ধৰক গলে মানে কি অলপ পইচা পাতি ও লাগিব ন অ বাজেট বাজেটৰ আৰু কিন্তু আজিকালি অৱশ্যে সুবিধা হৈছে কি ট্ৰেইনৰ সুবিধাটো তেজপুৰৰ পৰা ট্ৰেইন গ'লে ট্ৰেইনেদি গ'ল তাৰ পিছত ধৰক এই উম পল্টন বজাৰৰ যোনবিলাক তাত হেৰি আছে কেপচুল হাউচ বিলাক। নহয় খুব ধুনীয়া যে মান হোটেল নললেও আপোনাৰ মানে। ওচৰৰ হেৰি এটা এটা ৰুম দিয়া থাকে তাতে আপোনাৰ যাৰ যাৰ। চাৰ্জৰ থাকে এভৰিৰ্থিং মানে ধৰ ৰাতি যদি। আপোনি যদি নাইট যদি ট্ৰেভেল কৰে চাৰিটা বজাত পালেও মানে আপোনাৰ ঘন্টা হিচাপত লয় যায় এতিয়া মানে আৰু সুবিধা হৈছে সেই বস্তুটো।
সেই সুবিধাটো ভালেই দিছে বাৰু ভাল হৈছে তোমাৰ।
কাৰণে
ভাল হৈছে তোমাৰ ধৰা ইয়াৰ পৰা। তুমি এনেই ট্ৰেইনৰ টিকেট কাটি ইয়াৰ পৰা তুমি গুচি গ'লা ইয়াৰ পৰা গুচি গৈ তুমি তাত দাইৰেক কামাখ্যা ষ্টেছনত নামি ল'ব লাগিব
হয়- হয় -হয়
তাৰ তোমাৰ তাৰ আৰু তুমি তাত। তুমি কিন্তু আকৌ একেই কথা তুমি আকৌ তাত আকৌ সৰু মানে ওৰপৰাটোত তেনেকৈ খোজকাঢ়িো ইমানখিনি। নোৱাৰা ন নোৱাৰি তোমাৰ। আৰু তাতে বিশেষকৈ গৰম দিন গৰম দিনততো আৰু অসুবিধা হয়পতো অলপ দূৰ দূৰ হয় ন।
অ 'সেইটোৱে
চাবৰ কাৰণে নতুন পাৰ্কখন ব্ৰহ্মপুত্ৰ পাৰ্কখন ইাত তোমাৰ ধুনীয়া বহুত ধুনীয়া হৈছে সেই। কেইটা বস্তু তুমি যদি যোৱা প্লেন কৰিছা।
অ- অ তাকেই চাই আহিম কৈচোন
একলেনত গ'লেতো এদিন লাগিবই কাৰণ গোটেই দিনটোৰ কাৰণো একনতে তাতেই থাকা হ'ব।
হয় -হয় -হয়
আকৌ মানে পিছৰ দিনাখন আকৌ চাওঁ বুলি ক'লেহে মানে চাব পৰা যাব।
সেইটোৱে সটোোৱেই চাও যেতিয়া জুলাইত গৈ আহো গৈ কৰিুৰি চাকি আহি পেলাই। আপোনাক খবৰ দিম দিয়ক বাৰু।
দে -দে- দে কাৰণ হেৰিতটো ফটোতটো পামেই বাৰু তোমালোকৰ ইয়াত গ'লেতো আজিকালিতো গম পাই মানে কি আৰু। এনেই গম পোৱা নাযায় যেতিয়া ফটোবিলাক পোৱা যায় তেতিয়াইতো গম পোৱা যায় আৰু। মোক জেগালৈ গৈছিলে তো মোক জেগালৈ গৈছিল। টো গৰম দিনতো সেইখিনিতো চব। পোৱা যায় শ্বিলঙো কিন্তু বেয়া জেগা নহয় শ্বিলঙৰতো এতিয়াতো বহুত। গৰমতো বহুত গৈ আছে মানুহ বহুত মানুহে গৈ আছে শ্বিলং অৰুণাচল এইবিলাক। মানে এতিয়া গৰমৰ কাৰণে ভাল আৰু।
এতিয়া মানে ধৰক অকন লেণ্ডশ্লাইড বোৰ হৈ আছে তো বাৰিষা বতৰ অক মানে ৰিস্কি হয় অ ' ভয় হয় এনেই এতিয়া শ্ৰীলংকা খন চাওচোন, জুলাইত গৈ আহোগৈ এটা নতুন এক্সপিৰিয়েন্ঞ্চ হ'ব।
সেইটোৱেইটো আৰু কিবা মানে এতিয়া মানে অকণমান নুফুৰিলে ভাল নালাগে, এতিয়া অকণ ফুৰিবলৈ মন যায়, কবালৈ কবালৈ যাবলৈ মন যায়, চব ফুৰিবলৈ যাবলৈ মন যায়, ভাল লাগে কিবা এটা। ফুৰিব ফুৰিব গ'লে, এনেকৈ মাজে মাজে গৈ থকা হয়, তোমালোকৰও চাগৈ গৈয়ে থকা হয়?
আমি যাও প্ৰায়ে গৈ থাকো বন্ধ চন্ধ মিলিলে। অ' কিন্তু আউট অফ আছাম মানে বেছিভাগ যোৱা নহয়েই।
নহয় মানে সময়টো তাত বেছি, হয় হয় তাত মানে সময়তটো বেছি লাগি যায়।
সময়টো বেছি লাগি যায়, আৰু মানে প্লেন কি হয়, বিশেষকে অ' অসমৰ ভিতৰ খিনিয়ে আমি জানি লওঁচোন প্ৰথম।
সেইটোয়ে আমাৰ ইয়াতো চাবলগীয়া বহুত আছে, জানিবলগীয়া বহুত আছে আমি এতিয়া মানে আমাৰ ওচৰৰখিনি আছে আমি বহুত দূৰৰখিনি বহুত আগতে ভাব দিওঁ কিন্তু আমাৰ ওচৰতেতো বহুতখিনি চাব লগীয়া জেগা আছে সেইখিনিও ইমান ধুনীয়া ধুনীয়া জেগা সেইবিলাক চাবলৈও আমাৰ ভাল লাগে। আমাৰ কিন্তু বহুতখিনি জেগা যোৱা হৈছে মাজতে আমি গ'লোঁ অ'। জানুৱাৰী মাহত গ'লোঁ আমি গোৱালপাৰা ডিষ্ট্ৰিক্ এইটো
মন্দিৰ বুলি আছে, টোক্লেশ্বৰী মন্দিৰ গোৱালপাৰা। অ' টোক্লেশ্বৰী আৰু সূৰ্য মন্দিৰ সূ সূৰ্য মন্দিৰ অ' সেইকেইটা আমি তেনেকৈ আমাৰ মাজতে গৈছিলোঁ জানুৱাৰীত। গৈছিলো সেইখিনিও বহুত ধুনীয়া চাবলগীয়া জেগা মানে।
সূৰ্য মন্দিৰ আপোনাৰ উৰিষ্যাটো আছে নেকি ন?
উৰিষ্যাতো আছে সূৰ্য মন্দিৰ উৰি মানে কাশীৰ যোনটো শিৱলিংগ কয় ইয়াত মানে তাত কিমানখিনি আছিলে ইয়াত মানে তাতকৈ মানে কাশীৰ হেৰি বুলিয়ে কয় আৰু ইয়াত মানে সূৰ্য মন্দিৰ যোনটো গোৱালপাৰ এৰি আছে ন সেইটো মানে বহুত ধুনীয়া। তাত একেবাৰে মানে চাবলগীয়া জেগা আছে কিন্তু আমাৰ সময়তটো মানে কম হ'ল আমি মানে বহুত ঘূৰিব বহুত মানে চাওঁ বুলি ক'লে ভালদৰে চাওঁ বুলি ক'লে বহুত মানে গোটেই দিন টোৱে লাগি যাব আমাৰ মানে সেইটো ইমানখিনি নহ'ল আমি ভাবিলোঁ টুকুলশ্বৰী মন্দিৰত অকণ বেছি সময় লাগিব তকশ্বৰী মন্দিৰতো সাতশ চিৰি বগাব লাগে সাত সাতশ চিৰি বগাই আমি টক্শ্বৰী মন মন্দিৰত উঠিছোঁগৈ। মানে আৰু তাতে বান্দৰ বহুত আছে বান্দৰে একেবাৰে মানে বাটত বহুত ভেটি ধৰে তেনেকুৱা।
এই হেৰি নিচিনা ইয়াত উমানন্দৰো তেনেকুৱা দেই গুৱাহাটীৰ। উমানন্দত লংগুৰ, লংগুৰটো আছে অ', তাকে আপুনি মানে ৰাস্ত স্তাত যাবই নিদিয়ে, প্ৰথমতে ভেটি-ভেটি ধৰে, তাৰ পিছত ফল-মূলবিলাক দিলে সিহঁতে ৰাস্তাই এৰি দিয়ে, তেনেকুৱা
অ', বই এতিয়াতো উমানন্দতো তেনেকুৱা কৰে। ইয়াত তোমালোকে, কেতিয়াবা যদি সময় পোৱা, গোৱালপাৰাৰ এনেকে টুকুলেশ্বৰী মন্দিৰৰ ফালেও যাব পাৰা কাৰণ সেইটোও ভাল, ধুনীয়া প্লেচ, মানে সেইটো মানে
উম, উম।
অ চাব লে তেনেকুৱা মানে কি হয় তোমালোকে অলপ ঠাণ্ডা দিনত গলে ভাল হব তোমালোকে মানে জানুৱাৰী মানত গ ডিচেম্বৰ মানত তেনেকুৱা ধৰণ গ'লে তোমাৰ ভাল হ'ব কিয় তাত বহুত চিৰি বগাব লাগে বহুত নহ'লে গৰম দিনত বহুত ঘামি যোৱা হয় ন
অ অ হয় হয়
সেইটো কাৰণে ঠিকে আছে বাৰু বহুত দিনৰ মূৰত ফোন কৰিলা সেইটো কাৰণে ভাল লাগিলে
ভাল লাগিলে দিয়ক অ ঠিক আছে দিয়ক বাৰু